অ শুনিছ?
অ শুনিয়েই আছো ভাত খালি?
এই ভাত খাই উঠি আহিছো এইমাত্ৰ দেৰি হ'ল আজি খোৱা।
উম মই খাবয়ে পৰা নাই আৰু খামহে এতিয়া।
কিয় আকৌ খাব পৰা নাই আজি?
এ মোৰ একে ধেৰ লেঠা ওলাই আছে এজনী যোৰ আনিছো গৈ নগাঁও পাৰা, উম।
তাৰ পিছত আহি পেলাই এতিয়া ভাত, পানী বনাই আকৌ তাই ঔষধ পাতি খুৱাই আছো।
হয় দে এই জ্বৰটোৱে মানে শুনি শুনি মোৰ মানে, ভয় লগা হৈছে। ত' একদম মই সাৱধানে তাইৰ ওচৰত গ'লো মাক্কখন পিন্ধিয়ে ল'বি।
উম তাই মানে মৰ উঠিছে। জ্বৰ উঠে, মহ হৈ পেলাই বমি, পাইখানা হৈছে যে। এতিয়া মই জাৰি পেলাই অকমান হেৰি, এয়া নেমু পানী অলপমান দিলো চৰবত বনাই।
অ', অ'।
চেনী পানী অলপমান খুৱাই আছো আৰু ভাত অঘৰামানো খুৱাই পেলাই খোৱাই থৈছো, শুই আছে এতিয়া।
অ', এই মাথাটো ডাঙিব মান নাযায় আকৌ জ্বৰটো এইটো জ্বৰ এনেকুৱা হৈছে। মইয়ে হয় ওচৰ চাগৰ মোৰ হৈ হৈ মানে, সিহঁতে তাকে বুজি পোৱা নাই আমাৰ সিহঁতেও মানে অকমান জায়াই ল'ব লাগে মূৰটো।
উম
নেনেও মই মোৰো ময়ো জৰীয়ে দিওঁ মানে লগতে।
ছোৱালী বা বুলি যদিও মই জাৰি দিছো, তেওঁ
একো নহয় দে ভগবানেহে চব জানে, উপায় নাই ল'ৰা, ছোৱালী। অ', উম পাতলা লাগে আকৌ মৌ। মোৰতো জাৰি দিলে পাতলা লাগি যায়। অ', ভালেই কৰিছ দে, জাৰি দিছ।
উ।
তাপা তই এতিয়া ভাত খালি নে, খোৱাই নাই মানে ভাত।
খুৱাই নাই, খামহে তাইক কেইটামান খুৱাই পেলাই
অ'।
টেবলেট এটা খাব দি পেলাই অকণমান বোলো শু, টোপনি আহিলে ভাল পাবি অকণমান।
অ', পাৰ্চেল আহিল নে নাই? অ'।
আহিলে। আনি পেলাই থৈ আহিছো।
এই আহিলে স্কুলৰ পা। অ', দে এতিয়া, তাইও আছে তাইও অকন ধ্যান ৰাখিব পাৰিব দে।
অ', ব'ৰ দিগদাৰ ন। জ্বৰ হ'লে মানে, মন চনো ভাল নেলাগে।
ভাল নালাগে, একদম বেয়া লাগি থাকে। ক'তো মন খাব কৰিব মন নালাগে, ৰন্ধিবও মন নাযায়। উম লৈ একে বেমাৰত ল'ৰা-ছোৱালী দেখি থাকিলে ময়ো সে তাকে এতিয়া, তাতে আজি হেৰি আনিছ ছিলে মাছ, শিঙি মাছ কেইটামান আনিছিলে।
অ'।
শিঙি মাছ, মইতো নাখাওঁয়ে বনাই কৰি দিছো আৰু।
অ', খাব লাগে দে মাজে মাজে সেয়া খুৱাই থাকিব লাগে ল'ৰা
অ', ল'ৰা-ছোৱালীক, তাকে সেয়াকে আনিলে আজি দেখি পেলাই।
উ, উ, আমাৰ নাখাই আৰু। আমাৰ নাখায়, ময়ো নাখাওঁ। উহু, উ।
সেয়া, আমা এতিয়া খাই নে নেখাই বনাই থৈ দিছো। তায়ো সেয়া মাথাটো বিষাই আছে শুই আছে।
অ'।
উঠাই দিওঁগ।
উম। শুই লক দে অলমান।
অ', শুই লক বোলো, তেনেকে ল'ৰা-ছোৱালী উম, হেৰিত বেমাৰ হৈ থাকিলে একোহঁত মন নালাগে সচাঁকে। খোৱা বোৱা বনোৱাত। কৰা মোৰো সে তেনেকৈয়ে হৈ আছে এইকেইদিন। সেতে ফূৰ্তি মনে থাকিলেই মন টো ভাল লাগি থাকে, নিজৰ যিমানে হেৰি দুখ ভাগৰ নহওঁক। অ', নিজৰ ভাগ ৰুৱা হ'লেও শৰীৰতো, অ'। সিহঁতে যদি ফূুৰ্তিত থাকে অ', তেতিয়া একন তেওঁ মনতটো ভাল লাগি থাকে।
উ, উ।
তাৰ পা তাত গৈ নৰলীয়া, গলিয়া নগাঁও
নৰলো ন অ', নৰলো আ অ', এই ল'ৰাটো কিবা কাম আছে যে, সি সেয়া ৰাতি পুৱা জিমত গৈছিলে। জিমতে মই ফোন কৰিলে আমাৰ এই। তাৰপিছত আৰু কৈছে মই গৈ আছো। ঘৰত একো খোৱাই নাই সি। সেই ওচ, গাড়ীখন লৈছে আহিছে।
অঁ।
তাৰ পিছত সে তাতো নৰলো, আহি আৰু আমাৰ ঘৰত আ চাহ তাহ খুৱাই পঠিইয়াছো আও। বাতে পথেও খোৱা নাই, ৰোৱা নাই তাই আকৌ অশান্তি পাই আছে ন। সেইকাৰণে ৰোৱাই নাই উম।
কিমান তেওঁ এতিয়া মাক হতৰ ওচৰত থাকিলে ঘৰৰ ওচৰত থাকিলে।
অঁ, ভাল যেনেও নহক ন, তাইও ভাল লাগে আমাও ভাল লাগে দেখি। সি থাকিলে অঁ আঁতৰত থাকিলে ভয় লাগি থাকে নহয়। মই ৰাতিপুৱাই সেইয়া ফোন কৰি পেলাই বোলো কেনেকুৱা পাইছ কোন তাকে দিবলৈ লৈ আহোংগৈ আও।
অঁ, ভালে কৰিলি এ দে বৰ ভাল কৰিলি লৈ আহিলি গৈ, তাকো ত দেৰি নকৰিলি যে সোনকালে গলি। যাম দে গা পা ধুই কিবা কৰি আৰু কাম বন কৰি তেনেকে ভাবি থাকা যায় আৰু ল'ৰা ছোৱালী পিনে তাত অশা
অঁ, অশান্তি পাই আছে।
তেনেকে অকণ সতৰ্ক হব লাগে মানুহ সদায় কিছু মানে ধেৰা ভেঁপা হ'ব দে যাম দে সেনেকে থাকোতেই
তেনেকা থাকিলে নহব নহয়, বেমাৰ হৈ থাকিলে আকৌ ন। বেমাৰী মানুহজনী তাত আকৌ তেনেকে থাকিব নোৱাৰে নহয়। মানুহৰ যিমানে ঔষত পাতি নাখালেও যেতিয়া মাক হঁতক পাব, ল'ৰা ছোৱালী এনেই ভাল হয়। এ অঁ এনেই ভাল লাগে। অকলে থাকিলে যিমানে নাথাক বোলে হেৰি নাখাও ঔষধ পাতি।
অঁ তেঁও মনতটো বেয়া লাগি থাকে আকৌ, ন মানুহৰ মনটোয়ে বে হেৰি শক্তি দিয়ে আৰু শৰীৰত, মনটো ভালে চব ভাল বাৰু।
মনতটো যদি ডাঠ কৰিব পাৰ ভাল হৈ থাকিব যদি বোলে নাই মোৰ বেমাৰ হৈ আছে লেং পেং কৰি থাক, আৰু বেমাৰ লাইহে পাব।
অঁ বেছিহে হৈ যায় তেতিয়া।
বেছি হৈ যায়।
অঁ তাকে এয়া কথা পাতি আ ছিলো মানে তই ফোন কৰোতে চমা ছোৱালী এজনীৰ লগত। খুৰা ভন্টি মানে ভন্টীয়েয়ো ৰাতিপুৱা কথাতটো কৈছিলে হেৰি ছোৱালীজনী স্কুলত মানে কালি নে পৰহি স্কুল বোলে গ'ল বোলে যাওঁতে হাই উম স্কুলৰ পৰা যেতিয়া স্কুল ছুটি হ'ল মাকহঁতে আনিব গৈছে। ছোৱালীজনীতো স্কুলত নাই এতিয়া, স্কুলত যেতিয়া নাই একে পুৰা আমাৰ ও চৰ মানে মাহহঁতে বিচাৰি আইতাক দুজনীয়ে আছে দুইজনীয়ে বিচ বিচাৰি বিচাৰি বোলে পোৱা নাই নহয়, এতিয়া পুৰা দি বিচাৰিয়ে ফুৰিছে। মানে আগতে গাওঁ খন ইফালে সিফালে পোৱালজনী ক'ত গ'ল? তাৰপৰা উম চ সেই সৰু আমাৰ পিহু লগৰ।
অ।
সৰু ছোৱালী কথা বতা ইমান ভালকে ছোৱালীজনী মানে অকন হেৰী টিপ কোৱা, অঁ অকমান হেৰি আৰু ছোৱালীজনী ভালকে ষ্ট্ৰং নহয় মানে আৰু ছোৱালী কয় কথা মানে কিন্তু ইমান আমাৰ পিহুহতে নিচিনা ষ্ট্ৰং নহয় মানে অকমান জন্মগত হেৰি আছে আৰু ছোৱালীজনী।
অঁ অঁ।
এ তাৰ পৰা বিচাৰিয়ে বিচাৰি বোলে পোৱা নাই হাঁহাকাহ আইতাকে বিচাৰিছে এইজনীয়ে আইতাকে সিজনীয়ে। তাৰপা এজনীয়ে আইতাকে কৈছে মানে হেৰি উম খুুৰীয়ে হয় আৰু মানে হেৰি অ যা এ মানুহজনী খুৰীয়েক হয় মানে আৰু। খুৰীয়েক আইতা আইতাইক লাগে দুজনী এজনী নিজৰ শাহুৱেক। আৰু এজনী খুৰীয়েকে মানে বিচাৰি হাঁহাকাৰ কৰি ফুৰিছে তাত তাৰপা মাক খুৰীয়েকজনীয়ে কৈছে এ ক'ত যাব স্কুলৰ পৰা স্কুলত খোৱাতো তাই ক'তও নাযায় লগৰ ল'ৰা-ছোৱালীও তাই লগ হ'ব লাগে যে সেইটোও নাজানে। ইমান বুজি নাপাই ছোৱালীজনী সেই তাৰ পৰা স্কুলতে থাকিব পাৰে বুলি সন্দেহ কৰি আছে আৰু ইমান বিচাৰিছোঁ ক'তো নাই যেতিয়া স্কুলৰ পৰাই তাই কতো যাবও নোৱাৰে আৰু উম গতিকে তাৰপৰা কৈছে স্কুলতে এবাৰ বিচাৰোঁং গৈ বুলি কৈছে স্কুলতো তালা লগোৱা স্কুলখন। তাৰপা স্কুলখন তালা লগোৱা তাৰপা মাষ্টৰনীজনীৰ ওচৰৰ বুলিহে। মাষ্টৰনীজনী ঘৰত গ'ল মাষ্টৰনীজনীও নাই ঘৰত তাৰ পৰা চাবিতো যেনিবা আছিলে বিচাৰি গুচাৰি দিলে আৰু চাবিটো ঘৰৰ মানুহে। তাৰপৰা আহি চাই চাইছে যে ছোৱালীজনী স্কুলখন তালা খুলি ৰুমৰ ভিতৰতে সোমাই বহি আছে। কান্দাও নাই, কোৱাও নাই।
অকলে অক
অকলে-অকলে বহি আছে।
দে চোন বা
এতিয়া চাচোন এতিয়া দিমাগটো আইতাক সোমাল কাৰণেহে তাৰ স্কুলৰ ভিতৰতে থাকিব পাৰে বুলি যদি কি হ'ল হয়। ৰাতিটো থাকিলে হয় ইপিনে চবতে বিচাৰি বিচ হাঁহাকাৰ হ'ল হয় ন সংগ্ৰামা হ'ল হয় পিছদিনা আকৌ স্কুল খুলিলেহে পালে হয় আৰু। পোৱালজনীক মহে-চহে আৰু অকলে উম। ইমান বেয়া লাগিছে শুনিয়ে মনটো একেবাৰে মোৰ ভয়ে হেৰি হৈ গৈছে মানে। ছোৱালীজনী চিনিও পাওঁ যে তাতে দেখিছোঁ ন আমাৰ ঘৰত আহি থাকে পোৱালীজনী। শুনি পেলাই মানে একদম বেয়া লাগি আছে তাত তাৰপৰা তাকে বোলো বেলেগ হেৰিয়ত হোৱা হয় নিউজে-চিউজে দি
অঁ মাষ্টৰনীকে কৰিলে হয়। তাইটো চাই পেলাইহে দজা দৰ্জা মাৰিব লাগে ন তাই নোচোৱাকে কিয় দৰ্জা মাৰিব অঁ।
জল্দি-জল্দি কৰিব নালাগে নহয়। ল'ৰা-ছোৱালীখিনি ওলালে মাৰি দিছো সেইটো নহয়-নহয় চাৰিওকাষে এবাৰ চাব লাগিব ন' স্কুলখন ভিতৰত। কিমানো ডাঙৰ খোলা এম ভি স্কুলহে সৰু। এই আমি যে বালিকা বিদ্যালয়খন। সৰুতে যে আমি পঢ়িছিলোঁ যে সেইখনহে অঁ। সেইখন স্কুলতো ইমান ডাঙৰো নহয় হয় দুই দুইতলা, তিনতলা বিল্ডিও নহয় অঁ। সেইখন স্কুল এপাক ভিতৰলৈ সোমাই পেলাই এনেকে চাই আহোঁতে কি যায় মাষ্টৰনীজনী। চাব লাগিছিলে আজি এটা ডাঙ অঁ! ঘটনা পৰা ছোৱালীজনী এতিয়া উশাহ-নিশাহ নাপালে হয় কিবাহে হ'ল ভয় সোমাই গ'ল হয়। ছোৱালীজনী। কিবা হ'ল হয় ৰাতিখন? এতিয়া এই আইতাক জনী ডিমাগত সোমালে বুলিহে এজনী আইতাই আকৌ স্কুলৰ ভিতৰতে থাকিব পাৰে বুলি পেলাই। নহ'লেনো আউ কাৰণো দিমাগত সেইটো সোমাব চাচোন। তালা নোসোমালে হয় তালা মাৰাই মাৰিব। কোনো নাথাকিলেহে তালা মাৰিব মাষ্টৰনিয়ে। সেনেকেইে ভাব- দিলে হয় চবে তেনেকে ভাবি পেলাই থাকা হয় আৰু। উম, ডাঙৰ কথা হ'ল হয় দেই চোৱা উম, তেনেকুৱাত ভয় লাগি গৈছে শুনি পেলাই বেয়া লাগে যে নিজৰ ল'ৰা-ছোৱালী এ হ'ক বা বেলেগৰে হওক হয় নে তেনেকে উম, একেহে চব আৰু অ'। তনমৌ তাকে এতিয়া অ'। সেইবিলাকে সেইকাৰণে মানে হেৰি তে অ' স্কুল চাবি মানে চাব লাগে মানে তালা লগোৱা আগত। উম, এনেকুৱা টিভিতটো কিমান কৈ নিউজত আহি যায় বিলাক ঘটনা। কিছুমান ডাঙৰ, ডাঙৰ ঠাইত হোৱা হয় ভাল অ' হ'ব দে, হ'ব দে অ। অ',